হেল্ল'
ছেনে? কি কৰি আছা?
মই এনে আছোঁ। তুমি?
মইয়ো আছো এনে।
অহ।
চাহ খালাং?
চাহ নাই খাইয় খোৱাৰ পা মানে ওলাই যাম এতিয়া। ওলাই কেনে খাম আৰু তুমি।
ময়ো খাম আৰু অকন লাহেকে।
বাকী খবৰ ভাল?
অ ভাল ভাল। তোমাৰ কোৱা?
অ মোৰো ভালেই।
উম উম
তোমাৰ ফেভৰেট ফুড কি?
মোৰ মোৰ একচুৱেলি বহুতেই আছে। ফেভৰেট। বাট মই ম'মো ভাল পাওঁ আৰু চাইনিজবোৰ ভালেই পাওঁ বাৰু।
অ চাইনিজ ফুডটো ভালেই হয়, হেল্থৰ কাৰণে
তোমাৰ কোৱা তোমাৰ তুমি কি ভাল পোৱা?
ভাল পাওঁ পিজ্জা ভাল লাগি যায়। চাইনিজ ফুডটো চুইত ইমান ভাল নাপা আৰু
অ ময়ো তেনেকুৱাই নিমখ খোৱাটো বেছি ভাল হয়। ন
হেল্থৰ কাৰণে বেয়া হয় হলেও মানে খোৱা যায় আৰু
অ সেইটোৱে মুখৰ সোৱাদৰ কাৰণে
সেইটোৱে
বাকী তুমি কি পঢ়ি আছা?
অ মই মাষ্টাৰ্ছ কৰিছোঁ।
অ
তুমি
মোৰ মাষ্টাৰছে কৰি আছোঁ।
তুমি য'ত থকা আৰু সেইটো ভালেই হয় ন?
অ ভাল হয়।
এডজাষ্ট হৈ গৈছে আৰু
এডজাষ্ট হয়। মানে প্ৰথমতে অকমান কষ্ট হয়, পিছত থাকো থকোতে থাকোতে মানে অভ্যাস হৈ যায়গে ভাল লগা হোৱাৰ পিছত, মিলাৰ পিছত মানুহখীৰ লগত ফাৰ্ষ্ট ভালে লাগে তাৰ পিছত প্ৰথমতে অকনমান মিলিবলৈ অসুবিধা হয় কিন্তু পিছত থাকোতে থাকোতে অসুবিধাটো নাইকিয়া হৈ যায়গে আৰু, বণ্ডিং হৈ যায় অ ভাল
হোষ্টেলবোৰ মানে তেনেকুৱাই হয়।
অ সেইটোৱে ভাল সম্বন্ধ এটা হৈ যায় ন। তাৰপিছত মানে ভাল লগা হয়গে আৰু মাত বুলবোৰো ভাল হৈ যায়গে। ইয়াৰ পিছত, অৱ পিছত ভালকে কথা বতৰা হয়, চবৰে লগতে জনা যায় চবকে, ভালকে আৰু চবকে মানে সহায় কৰা হয় ন ইয়াত কাৰবাক কিবািবি অসুবিধা তেতিয়া হ'লে চবকে ইজনে সিজনে সহায় কৰে, তৌ' তেনেকুৱাতে মানে চবৰে সমানবোৰ মানে তেনেকেই মজবুত হৈ যায় আৰু
ফাৰ্ষ্ট ফাৰ্ষ্ট অকমান দিকদাৰ
উম সেইটোৱে
বাতি বাকী ক্লাছ পাতি ভালেই
অ বাকী ঠিকেই হৈ আছে বাৰু
এ্কজাম গ'ল তোমালোকৰ
এক্জাম আমাৰ হৈ আছে।
অ হৈ আছে। উম এতিয়ালৈকে শেষ হোৱা নাই নেকি?
নাই নাই সেই হোৱা নাই এতিয়ালৈকে তোমালোকৰ?
আমাৰ শেষ হ'ল কেতিয়াবাতেই শেষ হ'ল।
উম উম অ তাকে এতিয়া আজৰি হ'ল আৰু
অঁ কেতিয়াবাতেই আজৰি হৈ গ'লো আৰু শিনি চলি আছে আমাৰ মানে চব ডিপাৰ্টমেন্টৰ বেলেগ বেলেগ আকৌ শেষ হয় ন শেষ
অৱ অৱ তাকে তাকে হয় এতিয়া তুমি কি কৰি আছা কেনেকৈ টাইম স্পেণ্ড কেনেকৈ কৰি আছা?
মই ঘৰ গৈছিলোঁ ঘৰৰ পৰা আহিলোঁ আৰু গৈছোঁ ত এতিয়া ক'ৰবাত ট্ৰিপত যাব লাগিব।
অৱ অৱ
একগজাম শেষ হ'লে তোমালোকে এক্জাম শেষ হ'লে ক'ৰবাত যাবানে?
মই তেনেকুৱা যোৱাৰ কথা ভবা নাই বাৰু।
উম
চাওঁ বাৰু যদি পাৰোঁ তেতিয়াহ'লে যাম চাগে।
এক্সকাৰচন লৈ যানে ডিপাৰ্টমেণ্টৰ পৰা?
আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নিয়ে কিন্তু এতিয়া নিনিয়ে আমাৰ এবছৰৰ পিছত নিব হেন নেক্সট ইয়েৰত নিব, পিছৰ বছৰত
এক্সক্ৰশনত যাব পাৰিবা।
অৱ তাকে, তোমালোকৰ ক'ৰবাত নিব নেকি?
আমাকো এক্সকাৰচনত মানে এতিয়াই লৈ নাযায় আৰু দেৰিকৈ লৈ যাম বুলি কৈছে। ঠিক হোৱা নাই আৰু ডিছকাছ কৰি ল'ব লাগিব সেইটো।
উম উম তাকে অৱ, অৱ'-অৱ। আৰু তাকে। বাকী তোমাৰ গা ভাল নহয়।
অ'-অ' ভালেই তোমাৰ।
অ' ভাল।
এতিয়া আকৌ ৱেডাৰটো বহুত গৰম ন'?
অ' সেইটোৱে মানে বহুতো বেমাৰ-আজাৰ হৈ আছে ন এতিয়া।
কিমান গৰম দিছে। ওম
এবাৰ বৰষুণ দিছে এ- বাৰ ৰ'দ দিছে।
কেইদিনটো অকণমান বেলেঞ্চত আছে। তাৰ আগত যে বাপৰে ইমান গৰম দিছিলে। সেইকেইদিন মাজত ইমান গৰম দি দিলে এতিয়া বৰষুণ আছে বাৰু। কিন্তু হ'লেও গৰমটো কমা নাই।
উ-উ সেইটোৱে।
তুমি মুভি চোৱা নে? মুভি চাই ভাল পোৱা নে?
অ মুভি চাও মই।
মুভি চাই ভাল পোৱা।
অ' যাও-যাও, মই মুভি চাও বাৰু। মাজে-মাজে বন্ধত।
অ' সেইটোৱে বন্ধত, ক্লাছ থাকিলেতো টাইমে পোৱা নাযায়।
অ' সেইটোৱে।
এনেই কি কি মুভি, কেনেকুৱা মুভিছ আৰু কেনেকুৱা মুভি চাই ভাল পোৱা?
মই চাও আৰু তেনেকে এডভেঞ্চাৰাছ মুভিবোৰ চাও। আছে হিষ্ট্ৰিৰিকেল। কোৱা কিবা।
থ্ৰিলাৰ মানে তেনেকুৱা ভাল লাগিছিল।
অ' সেইবোৰ অ' হৰৰ - হৰৰ চাও বলিউডৰ হৰৰ কেইখন। যিকেইখন অকণ ভয় কমকৈ লাগে।
ফানিজি যি কিখন হয়।
অ' সেয়া তেনেকুৱা বোৰ চাও আৰু।
বাকী তোমাৰ লগৰবিলাকৰো ভাল?
অ' ভাল-ভাল। অ' ঘৰত চবৰ ভাল? ঘৰত চবৰে ভাল? অ' -অ'।
অহ ভাল-ভাল।
কি কৈছা তুমি?
অ মাই মানে লগৰ আৰু ভাল আৰু তেনেকে কৈছে।
অ ভাল ভাল।
তুমি ঘৰত কেইতিয়ালেকে যাবা?
মই জানো চাই লওঁ। পৰীক্ষা শেষ। কলে যাওঁ।
অ একচেম তই কলে যাব।
এক্জাম শেষ হ'লে, তুমি ক'ত পিজিত থাকানে? কেনেকুৱা তাত?
কেনেকুৱা মানেই ঠিকেই আৰু খানাটো অকণমান প্ৰব্লেম হয় আৰু সেইটোৱে বাকীটো ভালেই।
উম উম মিলিব তাত মানে ভাল আছেনে বন্ধু চন্ধু?
অঁ অঁ ভাল ভাল লগৰবিলাক ভাল ভাল ওম ভাল লগৰবিলাক ভাল থাকিলে আৰু ভাল লাগিব।
ভাল হয়। অ সেইটোৱে
বাকী খানা ওম বাকী খানাটোতো একেই হয় ন ঘৰৰ দৰেতো নাপাওঁৱেই হোষ্টেলত
খানা ক'তো নোপোৱা।
আ্ছা
অ সেইটো উম
নিজে কেতিয়াবা বনোৱা নে?
মোৰ মোৰ তাত মানে কেটেল আছে। তো মই মেগী চেগী বনাওঁ কেতিয়াবা।
উম
আৰু বেছিতো একো বনাব নোৱাৰিলো ন
উম উম অ আমাৰো তেনেকুৱাই ইলেকট্ৰিক কেটলত কেতিয়াবা বনাই খা আৰু
উম
তেনেতে
হে
এনেই ওলাই যোৱা হয়নে হয়নে কেতিয়াবা ফুৰিব কেতিয়াবা
কি কৈছে হেল্ল' হেল্ল' এই শুনাই পোৱা নাই মই কি কৈছা অ অঁ অকণ জোৰছে কোৱাচোন মই শুনাই পোৱা নাই হাঁ হা মই এবাৰো শুনা নাই অ
হেল্ল'
অ' অকণমান জোৰচে কোৱা মই একো শুনাই নাই অ নেটৱক বহুত প্ৰব্লেম মই একো শুনা নাই পোৱা
শুনা নাপায় মাজে মাজে
ঠিকে আছে দিয়া পাছত ফোন কৰিম আকৌ